হেল্ল
কি কৰি আছা?
এ ভাতকেইটা খালো খাই পিনে এনেই বাগৰি আছোঁ উম। কিহে খালা?
মোৰ কালি ৰাতিৰে পনিৰ আছিলে, ৰাতিপুৱা সেই সেনেকে খালো, এতিয়া আকৌ আৰু এবাৰ খাম। ৰাতিপুৱা সাজে খাইছো।
আচ্ছা আচ্ছা, আমি আকৌ এবাৰাহে খাওঁ যে।
অ ৰাতিপুৱা তোমালোকে ৰুটি খালা যে।
অঁ আমাৰ হেৰি হেৰি দি খালোঁ কি বুলি কয় এইটো আমাৰ আজি একেবাৰে আমেই আম গম পাইছা?
ভাতৰ লগতো আম খাইছা নেকি?
পাও আমাৰ গোটেই মানে আমাৰ পৰিয়ালটোৱে ভাল পায় ভাতৰ লগত আম খাই।
অ।
মামি আহিছিল মানে? মামি, মামি ছোৱালীজনী আমাৰ ঘৰতে থ থাককা নিচিনা আৰু তাই স্কুলটো আমাৰ ঘৰৰ ওচৰতে যে
অ বুজিছো
সিয়েআৰু আহে সদায় আমাৰ ইয়াত তো জুই নোৱাই কেতিয়া ঠাণ্ডা দিনতহে জ্বলায় আৰু তো মামীয়ে পোৰা আম আনিছিলে আমটো পুৰি পিনে
অ বুজিছো অ
একদম মানে কৈছো নহয় ইমান ধুনীয়া লাগিছে নহয়
অ চাটনি নিচিনা বনাই দিছা ন
চাটনি নহয় এনেই আৰু আমটো লৈ পিনে অলপ পি পতিকিছো বেছি পিটোৱা নাই তাত নিমখ অলপ তাৰপিছত জলকীয়া অলপ দিছোঁ কি মজা লাগিছে অ পোআম খাবাচোন আৰু মানে ব্ৰইল কৰিও খাব পৰা আমটোত
সেই ব্ৰইল কৰি পেলাই এনেকে আম পান না যিটো বনাইছে হয় নাই
আহ অ অ অ আমপাননাও খাই ভাল লাগে বাৰু দেই বহুত ভাল লাগে এই খট্টা মিঠা বুলি
অ আমিও খাইছো আম খোৱা হৈছে আমাৰ আমি মানে একপেলেট একপেলেট লৈ খোৱা নিচিনা হৈছে
প্ৰতি সাজতে আম একদম আমে আম হৈ আছে মানে
ভাল লাগে কিন্তু আম এতিয়া কঠালো লাহেকে পকিব আৰু পকিছে চাগে কৰো বাত
অ আজি মই এই ওচৰ খুৰী এজনী কঁঠাল দিলেহি
অ কেঁচাকে খোৱা নাই পকা খোৱা কঁঠাল কেঁচাকেও খাই নহয় কিছুমানে
ডিঙিত ধৰে সেইটো তাৰপিছত কেঁচা কঁঠাল খাওঁ আজি দিয়াটো পকা আছিলে মাহঁতে ভাতৰ লগত খালে মই খাব নোৱাৰিলোঁ আৰু মোৰ মানে কঁঠালটো মানে মোৰ যেতিয়া
আইচক্ৰীম বনাই খাবা না
অঁ বনাব লাগিব ৰবা
কঁঠালৰো বনাব পাৰি তো
পাৰি পাৰি তুমিই আই মই সিদিনা বনাইছিলোতো চীজ কেক বনাইছিলোঁ আমৰ আমৰ চিজ কেক বনাইছোঁ হাঁ কেনেকৈ বনাইছোঁ কি বুলি কয় বাটাৰ অলপ লৈছোঁ তাৰপিছত বাটাৰটো বাটাৰখিনি মানে হেৰি গলাই লৈছে ছো আৰু তাপ দিপিনে নাই নাই একো অভেন অ'ভেন মই ইউজে কৰা নাই মানে ধুনীয়া। গেভ অনলি ন' ব্ৰেক মানে এইটো বুজিছা। ত কি কৰিলোঁ বিস্কুটখিনি ল'লো নহয়। হয় বিস্কুটখিনিত বাটাৰ অলপ দিলোঁ। মেল্টেড বাটাৰ দি পিনে ধুনীয়াকে খিনি মিলাই ল'লোঁ মিলাই লৈ পিনে সেইখিনি মই এটা টেমাত ভৰালোঁ চিচাৰ টেমা তাৰপিছত তাত ভৰোৱাৰ পিছত আম লৈছোঁ। আমতে চীজ দিছোঁ। তাৰপিছত সানি তাৰপিছত মৌ জোল দিছো। নি অলপ দিছো তাৰ পিছত সেইখিনি গোটেই খিনি মিক্সিত একদম পোৰা মানে। মে শুনি লৈছো আৰু ভালকে একদম। অ' গোটেইটো বাটাৰ বনাই। লাইছো আৰু দেই দি পিনে তাৰপিছত সেই বিস্কুটখিনি ওপৰত দি দিছোঁ দিয়াৰ পিছত ফ্ৰীজত মই ৰাতিটো ৰাখি দিছোঁ সিদিনা।
অ' আইচ ক্ৰীম নিচিনাই বনাইছা আৰু
ৰাতিটো বনাই দিছোঁ তাৰপিছত পিছদিনাখন কি কৈছোঁ ডিপ ফ্ৰিজিঙৰ পৰা বাহিৰত ওলাই দিছোঁ বাহিৰত ওলাই পিনে এঘণ্টামান নৰ্মেল হ'ব দিছোঁ তাৰপিছত কি ধুনীয়া লাগিছে কৈছোঁ নহয়।
অ' খাই চোৱা নাই বাৰু মই আমাৰ এনেকে ইমান এ ফ্ৰিজত থোৱা বস্তু মই খোৱাই নাই। এ মোৰ পতকে কাহ হয় যে সেইটো কাৰণে পানীও তেনেকে নাখাওৱে। মোৰ পতককে হয় আকৌ কাহ হৈ যায়। ডিঙি বিষ হয়। কষ্ট পাওঁ যে। সেইটো কাৰণে অকমান এ এনেই বাৰু লোভ লাগে খাব মন যায় কিন্তু এতিয়া যিমান পাৰো সিমান নাখাবলৈ চেষ্টা কৰো আৰু কাৰণ পতককে বেমাৰ হয় গ'লে মানে কষ্ট হয় যে।
উম হম বুজছো একো নাই দিয়া মানে কি কৰিবা তুমি ঠাণ্ডা ঠাণ্ডা কৰি বেছি নাখাবা। ফিজৰ পৰা মানে ওলাই থবা এঘণ্টা দুঘণ্টা পিছত অ' সেনেকৈ খাবা মানে।
তুমি বাৰু হেডফোন ব্যৱহাৰ কৰিছা। ছা নেকি
কি কৈছা?
হেডফোন ব্যৱহাৰ কৰিছা নেকি?
নাই নাই। মই তোমাৰ হেডফোন ব্যৱহাৰ কৰা নাই কিন্তু তোমাৰ মাতটো ভাঙি ভাঙি আহিছে অলপ।
অ তোমাৰো এতিয়াহে ক্লিয়াৰ এতিয়া শুনা পাইছো মই অ শুনিছা মোৰ মাতটো
হেল্ল'
শুনি আছো মই
হেল্ল' শুনিছানে
শুনি আছো মই শুনি আছো শুনি আছো মোৰতো শুনিছা নাই
হেল্ল' হেল্ল'
শুনি আছো মই
শুনিছা
অঁ শুনি আছোঁ
অ এতিয়া ক্লিয়াৰলি শুনিছো মাজতেতো তুমি মাতে নাইকিয়া হৈ গৈছিলে তোমাৰ
অ কেতিয়াবা হয় এনেকুৱা মইো কেতিয়াবা মইো তোমাৰ মাতো ফাষ্ট তে মানে কিবা কাম কৰি আছা নিচিনা আছা বুলি ভাবিছিলো মই
অ অ নাই নাই মই ধুনীয়াকে আছোঁ মানে শুই আছো ড্ৰয়িং ৰুমত ময় অকলে একদম ধুনীয়াকৈ শান্তি মনে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা
অ পঢ়ি ভাল লাগিছে ময়ো সেই বেডৰুমতে খালী মই শুইয়ে আৰু বিচনাতে শুই আছো মই ভাবিছিলো। একবাৰ শুয়ে যাওঁ নেকি অলপ টাইম বুলি
অ ময়ো ভাবি আছিলো উম ভালেই হ'ল দিয়া তাৰপিছত বৰষু শুন কেনে আমাৰ য আজি কি বৰষুণ
ৰ'দ ৰ'দ আমাৰ ইয়াত ৰ'দ
উম আমাৰো ৰ'দ দিছিলে তাৰ পিছত কি হ'ল আকৌ ভণ্টিক আনিবলৈ গলো মই ধুনীয়াকে বজাৰ অলপ পায় মানে সিহঁতৰ স্কুলটো নোপোৱাৰ আগত তাত একদম অলপ অলপ বৰুণ দিছে তাৰ পিছত সিহঁতৰ স্কুল পাইছো বৰষুণ নাই তাৰপিছত মই টাউনৰ ফালে যাব লগা আছিলে মই বোলো ব'লা আমি দুইজনীয়ে টাউনত যাওঁ আৰু বুলি গৈছো আৰু। তাৰপিছত আধাতেটো পালে অঁ আকৌ মই ইউটাৰণ লৈছো লৈ পিনে তাইক মানে বেছি জোৰেকে আহিছে ন অকমান
হয় কেতিয়াবা এনেকুৱা
তুম ৰুমত উঠাইছোঁ তুমি বোলো তুম ৰুমত যোৱা মই তোমাৰ পিছে পিছে গৈ আছোঁ বোলো সৰু যে হয়। তাৰ পিছত মই যি তিতি গ'লো মই মানে
অ অ হেৰি আমাৰ ইয়াত মানে এনেকুৱা হয় দেই এতিয়া এনেকুৱা বেয়া ৰ'দ অলপ দেৰি ত পিছত আকৌ পিছবেলা দেখিবা বৰষুণ দি আছে
এই অসমৰ এবাৰ জলবায়ুটো তেনেকুৱাই হৈছে বতৰটো চাবাচোন এক এক মানে এক মিনিটত তোমাৰ বৰষুণ দিব এক মিনিটত
অ অ এনেকুৱাই হৈ আছে কেইদিন আৰু ইমান কম কোপনি আমি ফেন চলাই থাকিব পৰা নাই যি গৰম পৰিছে
উম মইতো ফেনৰ লগত ব্লেংকেট লৈ লৈছো একেৱাৰে
উম উম সঁচে আমনি লাগি গৈছে এইকেইদিন ঘৰত থাকি থাকি যে হুলো টোপনি টোপনি খিনি পুৰ হৈ গ'ল এত- এতিয়া আমনি লাগিছে ওলাই যাবলৈ তেনেকে লগ হং নাই মই এনেই সেইদিনাখন ওলাই গৈছিলো খুৰী ছোৱালীৰ লগত এতিয়া তাইও মানে গুচি গ'ল পিজ- দিলে
অ অ
তাইও কিবা কাম আছে বোলে
যাবা সন্ধিয়া সময়ত এনেকে ওলাই কৰি
অকলে যাব মন নাযায় আকৌ অ থাকিলে ভাল লাগে ওলাই গৈ মেলি তাৰপিছত সকলো চব নিজৰ নিজৰ কামত বিজ- সি এনেকে এ খা খবৰো লোৱা হোৱা নাই লগৰ খিনি এনেই ফোনতে কেতিয়াবা দুই এটা কথা পতা হয় তাতকে বেছি আৰু লগ কৰিবলৈচোন কাৰো নিমিলেই
নিমিলে নিমিলে মানে ডাঙৰ হৈ আহিছে ন ডাঙৰ হ'লে চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে
অ কাৰোবাৰ মিলিলে কাৰোবাৰ নিমিলে তেনেকুৱা হয় যে মানে ওলাই মেলি যোৱাই নাই
স্কুল এৰাৰ পিছতে আৰু লগৰবিলাক নাইকিয়াই হৈ যায় বুলি ক'ব পাৰি
অ স্কুলৰ সময়তো আকৌ ঘৰৰ পৰা নিদিয়ে যাবলে এতিয়া এতিয়া আৰু অ তেতিয়া লগৰ থাকে কিন্তু যাবলে নাপাও এতিয়া যাব পাৰো কিন্তু লগৰ বোৰে সময় মিলাব নোৱাৰে
হয় হয় এইটো চবৰে আৰু মানুহৰ জি- বনৰ চাগে এইটোৱে
নতুন নতুন কেইবাখনো চিনেমা এতিয়া হেৰি চবে প্ৰত্যকে চাইচেই চাগে অসমীয়া চিনেমাও
অ কিবা চুপা চুপি এখন ওলাইছে বুলি শুনিছো বৰ ভাল হৈছে
কি মই যে চোৱাই নাই
টি কালি চাবলৈ গ'ল, তাৰপিছত সি আহি পিনে মোক কৈছে কৈছে চুপা চুপি চাই দিবি চাই দিবি বৰ ধুনীয়া হৈছে
উম প্ৰত্যকেই কৈছে ভাল বুলি আমাৰো ইয়াৰ মানে ওচৰৰে বা এগৰাকীয়ে চালে, মইহে যাব নোৱাৰিলো মানে মোৰ কিবা এটা নিমিলিল। তাই গৈ চাই আহিলেগে লগৰৰ সৈ তে গৈছিলে বাৰু।
উম আমিও যাম বুলি ভাবি আছিলো কিন্তু এই আমাৰ লগৰ এজনী মা নে গা বেয়া হ'ল যে, ত' এতিয়া তাইক এৰিও যা বৌ বেয়া লাগে নহয়, সেনেকে একেলগে থকা হয় নে নহয়? সেইকাৰণে বোলো যাওঁ আৰু যাম আৰু ৰখা তাই গাটো অলপ ভাল হৈ লওঁক, তাৰ পিছত যাম আৰু গোটেইখিনিয়ে একেলগে চালে ভাল লাগিব তেতিয়া, জমনি চিনেমা যেতিয়া হয়।
সেইটো হয় বাৰু জমনি হয় জানো?
শুনিছো আৰু তুমি ৱেব চিৰিজখন চাইছিলা নে
অ ৱেব চিৰিজ খন চালো।
অঁ ময়ো সিদিনা মোক মানে লগৰজনীয়ে কৈছে দেই, কৈছে হেৰি আমি চিনেমা চাব যাম, কৈছে মই বোলো এ নাযাওঁ নেকি। তাৰপিছত আৰু অঁহ তাৰপিছত তাই কৈছে কি চাই ল চাই ল টাইম আছে এতিয়া চাই ল' পিছত ভাল লাগিব তই বুজি পাবি, তাৰপিছত মই বোলো দে হ'ব দে আৰু, তাৰপিছত আৰু মই কাটি কাটি এনেই অলপ চালোঁ আৰু। তাৰপিছত এতিয়া এতিয়া বোলো চাবৰ কাৰণেও এজনী এতিয়া বেমাৰেই ওলাই ল'লে নহয়।
অ মোৰো এই চাবলে মনটো আছিলে হ লো এতিয়া ক'কতেইল খন চাবলৈও মন আ ছিলে কিন্তু লগৰ বোৰেহে সময় মিলাব নোৱাৰে অ
তাকে, তাকে কিন্তু এই মানে পাৰিলে চ চুপাচুপিখন চাবা, মানে আমাৰ অসমীয়া চিনেমা এনেকুৱা এটা আগবাঢ়ি গৈছে ভাল লাগিছে দিয়াচোন।
অ এইবোৰ ক্ষে
অ মাজত বিদুৰ ভাইখনে কিমান ধুনীয়া কৰি লে হয় নে নহয়? পিছত এতিয়া এখন ওলাইছে।
বিদু ভাইখন চালো।
চালো চালো বৰ ধুনীয়া আছে। দেই বিদুৰ ভাই ৱেব চিৰিজ চাইছিলা নে তুমি?
ৱেব ছিৰিজখন নাই চোৱা।
নাচালা ন? অ তুমি ৱেব চিৰিজখন চাবাচোন সেইখনো ভাল লাগে চাই।
আমাৰ ৱেব চিৰিজ খন চাব লাগিব।
অঁ ৱেব ছিৰিজখনৰ পিছতে বনাইছিল বাৰু চিনেমাখন।
সেইটো হয় আৰু আচলতে অসমীয়া আমি ইমান অসমীয়া চিনেমা বোৰ চোৱা নহয় ন আজি কালি কিন্তু এই বছৰ বছৰ এই যোৱা বছৰৰ পৰাহে যেতিয়া ধৰা কেইবাখনো ৰিলিজ হ'ল' অসমীয়া চিনেমা চবেই পটেকেই আগ্ৰহ আছে প্ৰত্যেকে চাবলে য এতিয়া গৈছে এই মিছন চাইনাৰ পৰা অলপ মানে ৰটনাকৰ এনেকো
অ অ এই ৰত্নাকৰখন বৰ ধুনীয়া হৈছিল দেই।
অ ময়ো চাইছিলো ভাল হৈছিলে। সেই তেতিয়াৰ পৰা অসমীয়া চিনেমা অলপ অলপ চোৱা হ'লো ভাল লগা হল আও।
অ আহ অ একে একে মই এই ৰামধেনু যেতিয়া মানে হৈছে ছিল ন তেতিয়াতো বহুত গোটেই নোখোলা চিনেমা হলবিলাকো খুলি দিয়া হৈছিলে। তাৰ পিছত অ সময়কে ৰামধেনু তিন তিনিবাৰমান চালোঁ। মানে তেতিয়া নাজানো ন তেতিয়া মানে অ চিনেমা চাব লাগে আগতে শুনিছিলো চিনেমা হল এটা আছে বুলি পিনে আমাৰ ইয়াত। কিন্তু মানে বন্ধ কৰি থোৱা হৈছিল বহুত
অ বহুত চিনেমা হল টো বন্ধই হৈ গ'ল। ন আজিকালি কিন্তু এতিয়া বহুত খিনি আকৌ খুলি দিলে আকৌ।
খুলি দিছে এতিয়া মানে নতুন নতুন আহিছে ন বহুত ধুনীয়া
আৰু এই জুলাই মাহত কিমান খন হিন্দী হওক বা অসমীয়া হওক কিমান খন মানে ৰিলিজ হল এক্স উয়াই জেট বুলিও কিবা এখন আহিছে নহয় এতিয়া।
অঁ পাইছো-পাইছো, বাৰু ঠিকে আছে ৰাখিছো হা?
অঁ ঠিক আছে দিয়া। অঁ!